অহ কি কৰি আছা সেই?
অ এনেই ৰাস্তাতে খোজকাঢ়ি আছো ৰবা ।
অ নেকি বাকী ভাত পানী খালা ।
ভাত পানী খোৱা নাই ৰব বা
কোৱা কোৱা ফুৰিবল অহ নাই এ মই খোৱা নাই ত ভা কেলে ক'ত ফুৰিব গৈছিলা নেকি এই
দিন
অ মানে দুদিন আগত ফটো দেখিলো আৰু ভাল লাগিছে দিয়া মেখেলা চাদৰ পিন্ধি আছিলা ভাল লাগিছে ভাল লাগিছে।
অ সেয়া কামাখ্যা মন্দিৰলৈ গৈছিলো দুদিনমান আগত ।
অ কামাখ্যা মন্দিৰলৈ গৈছিলা নিকি
হয় হয় ভালে লাগিছে এনে কিন্তু তাৰে ই ৰাস্তাৰ যোনবিলাক যাতায়াতৰ প্ৰদূষন বা গোটেই মানুহ বিলাকে সেই মন্দিৰৰ ভিতৰত কিছুমান লেতেৰা কৰি থৈ গৈছে সেইবোৰ দেখিহে মানে অলপ মনটো বেয়া লাগি আছে।
অ থাকে মানুহ বিলাকৰ মানে গুৰুত্ব নাই য'তে ত'তে প্লাষ্টিকবোৰ পেলাব য'তে ত'তে মানে মে য'তে পাই তাতে আৰু ডাষ্টবিন নাইও দিয়াচোন ডাষ্টবিনো মানে হেৰি নকৰে আৰু ইমান বা ডাষ্টবিনত নেপেলায় ডাষ্টবিন থকা স্বতেও তোমাৰ ডাষ্টবিনত চাইড পেলাই থৈ যাব কিন্তু ডাষ্টবিন নেপেলাই ত এইবিলাক প্ৰদূষণৰ সমস্যাৰ সৃষ্টি হৈছা কি কৰিবা আৰু উপায় নাই দিয়া ।
উম তাকে মানুহখিনি অন্তত বুজিব লাগে কাৰণ যিহেতু আমি প্ৰদূষণৰ কথা সৰুতে পায়ে আহিছো বা আমি সকলোৱে জানোৱেই যে আমাৰ পৰিৱেশটো যদি প্ৰদূষিত হৈ থাকে তেনেহলে ক্ষতিকৰ আমাৰ কাৰণেই ন কাৰণ বেলেগৰ কাৰণেতো ক্ষতি নহয় কেৱল ক্ষতি আমাৰেই হয়। ত এইটো মানুহে অন্তত বুজিব লাগে যে বায়ু পানী মাটি আৰু শব্দ আদিৰ পৰিৱেশৰ উৎপানসমূহ দূষিত হোৱাকে প্ৰদূষণ বুলি কয়। আৰু প্ৰদূষনে মানুহ পশু পক্ষী গছ গছনি সকলো সমগ্ৰৰে ক্ষতি কৰে আৰু যদি আমি সেইবিলাক যদি আমি গুৰুত্ব নিদিও তেন্তে গুৰুত্ব কোনে দিব । আৰু এইবিলাক ৰাস্তাৰটো ধূলি মাকতিৰ কথা নকওয়ে গাড়ীৰ যত যাতায়াতৰ কথা নকওয়ে কিন্তু মন্দিৰৰ ভিতৰত যিবিলাক প্ৰদূষন মন্দিৰৰ মন্দিৰৰ ভিতৰত মানুহে চাকি এগছ জ্বলাই ধূপৰ পেকেটটো চিঙি ভাঙি য'তে ত'তে পেলাই দিয়ে অন্তত সেই বস্তুত এটা ডাষ্টবিন থাকে ডাষ্টবিনটোত পেলালে হয়তো কাৰো অপকাৰ নহয় । আৰু সেই প্লাষ্টিকটো চাফা কৰা মানুহৰো যাতে কষ্ট নহয় সেইও এটা প্ৰদূষণ হলেইচোন হেই মানুহ জনৰো এটা কষ্ট কি কৰিবা মানুহে এইটো নুবুজে নহয় ।
অ হয় দিয়া ঠিকে কৈছা দিয়া তুমি মানে তোমাৰ তোমাৰ তোমাক ধৰি লোৱা এই কি বুলি কয় তোমাৰ এই যিটো প্ৰদুষণ সেই প্ৰদুষণটো তোমাৰ কবলে গলে যিটো নতুন প্ৰদুষণ হয় আৰু নতুন প্ৰদুষণ টো তোমাৰ কোৱাচোন তুমি কোৱা অলপ।
অ আৰু প্ৰদূষ প্ৰদুষণ কেই প্ৰকাৰৰ বুলি ক'লেতো আমি সকলোৱে জানোৱে সাধাৰণতে বায়ু প্ৰদুষণ, প্ৰাণী প্ৰদূষণ না মাটি প্ৰদূষণ আৰু শব্দ প্ৰদূষণ এই চাৰিটা আমাৰ প্ৰধান প্ৰ প্ৰদূষণৰ কা হেৰি প্ৰকাৰ আৰু বায়ু প্ৰদূষণ বুলি ক'লে, আমি গাড়ী মটৰৰ ধোৱা, কল কাৰখানাৰ ধোৱা, ইনভাৰ্টাৰ ধোঁৱা তাৰপিছত ইটা ভাটাৰ ধোঁৱা বা জাবৰ জোথৰ জ্বলোৱা আৰু গেছৰ গছ কাটি পেলোৱা ফলত বায়ু প্ৰদূষণ হয় বুলি আমি জানো। আৰু মেইন প্ৰদূষণতটো আমি অন্ত কৰি আছো গছ গছনি কটাৰ ফলতে ।আমি যদি এজোপা গছ ৰুও কিন্তু, হেইতো আমি গোটকেইটা প্ৰদূষনৰৰ পৰা আমি হাত সাৰিব পাৰো ।কা চাবা কাৰণ বায়ুৰ প্ৰদূষন হয় গছ কটাৰ পৰা ।গছ কমি থাকি অহ অহ কম হ গলে আমাৰ বায়ু প্ৰদূষণ হয় ।ইফালে আমাৰ বায়ু প্ৰদূষণ, পানী পা পানী প্ৰদূষণো আমাৰ হয়তো কিছু ক্ষেত্ৰত গছ গছনিৰ লগতে জড়িত হয় বুলি আমি জানো ।বুজিব পাৰো। মাটি প্ৰদূষণতো আমি গছ গছনিৰ লগতে বুলি ক'ব পাৰো। এতিয়া আ মাটিৰ উৰ্বৰতা যদি কমি যায় আৰু যদি অতিশয় যদি সাৰ বা কীটনাশক ব্যৱহাৰ কৰা বা প্লাষ্টিক জ্বলোৱাৰ বা পলিথিন ব্যৱহাৰ কৰি য'তে তত তে পেলোৱাৰ ফলত মাটিৰ যদি প্ৰদূষণ হয়। তেন্তে মা টিৰ উৰ্বৰতাও কমি যায়। ফলত খেতি মাটি ভাল নহয়। খেতি ভাল নহলে আমাৰ খাদ্যও সাঁহ - সেনেকুৱাই হয় দিয়াচোন আৰু সেইটোতো আমি জানোৱে আৰু প্ৰদূষন বুলি ক'লে আৰু শব্দ প্ৰদূষনো আমাৰ মাজত আহি পৰে যেনে এতিয়া যদি আমি গাড়ী এখন চলাওঁ, গাড়ীখনৰ হৰ্ণ বা উচ্চ শব্দত গান বজোৱা, লাউড স্পীকাৰ, কল কাৰখানাৰ শব্দ, ফটকা ফুটোৱাৰ শব্দও শব্দ প্ৰদূষণৰ ভিতৰতে পৰে। এতিয়া যদি আমি প্ৰদূষণ টো যদি কমাবলৈ চেষ্টা কৰো তেন্তে হয় টো আমি নিজৰ নিয়মিত স্বভাৱ বা নিয়মিত‌ - নিয়মিত ভাৱে আমি বস্তুখিনি আগবঢ়াই নিব লাগিব আৰু পানী প্ৰদূষণৰ কথা ক'বলে গ'লেতো জানোৱেই আমি যদি আগতে হয়তো এইটো কম এতিয়া হয়তো এইটো কমিছে পানী প্ৰদূৰষণৰ কিছু ক্ষেত্ৰত। আঁ মানে ধৰি লোৱা আগত তে মানুহে সেতা পুখুৰীতে গাও ধুইছিল, কাপোৰো ধুইছিল বা তাতে বাচনো ধুইছিল। কিন্তু হয়তো সেই ক্ষেত্ৰত এতিয়া সেইটো ক্ষেত্ৰত পানী প্ৰদূষনটো কমিছে, কিন্তু সেইটো ক্ষেত্ৰত কমিছে যদিও কিন্তু যোনবিলাক কল কাৰখানাৰ পানী বা মানুহৰ ঘৰৰ জাবৰ-জোথৰ সেইবিলাক হয়তো এতিয়াও কিছুমান নদী বা অ' পুখুৰীতে পেলোৱা হয়। আৰু সেই নদী বা পুখুৰীৰ পানীয়ে যাই কিনে হয়তো আমাৰ সাগৰ বা মহাসাগৰত লীন হয়। আৰু ক'বতো নালাগে উদাহৰণ স্বৰূপে, ভৰলু নদীতো আছেই, ভৰলু নদীৰ অৱস্থা আমি সক সকলোৱে জানোৱে। আমি অবাগতে ভৰলু নদীৰ অৱস্থা কি আহ হয়তো সেই ভৰল নদীৰ অৱস্থা আমাৰ নিচিনা মানুহৰ বাবে হৈছে দিয়াচোন।
একদম ঠিক কথা কৈছা দিয়া তুমি, যিটো আমাৰ প্ৰদূষণ অ - হাৰ যিটো হাৰত বাঢ়িছে আৰু তোমাৰ অ - তোমাৰ গুৱাহাটীতে কলো আৰু গুৱাহাটীৰ যিটো তোমাৰ প্ৰদূষণৰ কাৰণে যি তোমাৰ আগৰ যিটো গৰম সেই আগৰ গৰম আৰু এতিয়া গৰমৰ যিটো পাৰ্থক্য আহিছে তো' তাৰ মাজত টো বহুত পাৰ্থক্য হৈছে। তোমাৰ কলা এইবিলাক পানী প্ৰদূষণ, শব্দ প্ৰদূষণ হওঁক বা তোমাৰ বায়ু প্ৰদূষণ, মাটি প্ৰদূষণ। তো' মই বিশেষকৈ কবলৈ গলে মই শব্দ প্ৰদূষণৰ কথাই এতিয়া প্ৰথমে কওঁ আৰু তুমি কলাই শব্দ প্ৰদূষণৰ বিষয়ে এইবিলাক কিয় হৈছে, এই যিটো আমাৰ গাড়ীৰ সংখ্যা যিটো বৃদ্ দ্ধি হৈছে ন দিনক দিনে। মানে - মানে - মানুহে গাড়ী বিলাক মানে ধৰি লোৱা এজন - এজন মানুহ আছে এজন গাড়ীত বা তেওঁলোকৰ কিবা এটা ব্যক্তিগত গাড়ী সেইবিলাক, তো' সেইবিলাক এনে ওলাই আনে মানে এনে উ - আৰু মানে কিছুমানে দেখাব আনে বা কিছুমানে নিজৰ কামত আনো কিছুমানক লাগে বাৰু ত' কিছুমানে এনে ওলাই আনে। তা আনি কেনে আ বহুত যিমানে গাড়ীৰ সংখ্যা হব তো' সিমানে যিটো হৰ্ণ সেই হৰ্ণৰ সৃষ্টি হব বা যিটো গাড়ৰে - গাড়ীৰ যিটো চাউণ্ড বা গাড়ীৰ যিটো পেট্ৰলৰ যিটো পুৰিব তাৰ ফলত যিটো গৰম যিটো তা বতাহ তোমাৰ তাৰ পৰা ওলাব গাড়ীৰ ওচৰত তুমি গ'লে গমে পাবা এখন অ - দীৰ্ঘভাবে চ চলি থকা গাড়ীৰ ওচৰত তুমি গলে দেখা - গমেই ভাবা যে কিমান এটা গৰম বতাহ আহে গাড়ীখনৰ পৰা তো' সেনেকুৱা ক্ষেত্ৰত মই ভাবো যে আমিতো গাড়ীৰ সংখাটো ত' ক - কমল - অলপ হ'লেও কমাই দিব লাগে আৰু যিটো অ - সংখ্যা আছে আৰু তুমি চাবা এই গাড়ীৰ সংখ্যাবোৰত যিটো জাম হয় বা যিটো ট্ৰাফিক হয়। তাৰ ওপৰত যিটো হৰ্ণ বাজে মানে এনে এ - নে বিনা হৰ্ণ বজাই থাকিব, অন্যান্য যিবিলাক কাৰণ আছে তাৰ কাৰণত, আৰু তোমাৰ এই যিটো এই তুমি দেখি পাই যে গুৱাহাটীত আন - আন আৰু যিটো সমস্যা বানপানী তাৰ সময়তো কিমান মানে সমস্যা হয়। এই গাড়ী বিলাক মানে জাম অ' গা জাম বানপানী হলে আৰু গাড়ী বিলাক বেছি হলে জাম লাগিব। জাম লগাৰ ফলত তোমাৰ মানুৰো স - সোনকালে ঘৰ যায় নাপাব। তোমাৰ, ময়ো এটা কবলৈ গলে আৰু মৰে কথা কওঁ আৰু মানে তোমাৰ এই মই এবাৰ তোমাৰ অ কলেজত আছিলো, অ কলেজত থাকোতে তোমাৰ মই তোমাৰ বা - বৰষুণ দিছিল আৰু এই বৰষুণ দিয়াৰ পিছত মই বাছত আহিম বুলি ভাবিলো আৰু। কিন্তু মই এনেকুৱা জাম লাগিছে । ত' তাৰ পৰা মই এই - এই কলেজৰ পৰা আৰু আব - মানে খোজকাঢ়ি ঘৰখন পাইছো দিয়া এনেকুৱা ধৰণৰ জাম আৰু বাকী তোমাৰ পানী প্ৰদূষণতটো তুমি জানাই তুমিটো কলাই আমাৰ ভৰলু নদী, ভ - ভৰলু নদীটো ঠিকে আছে দুদিনমান পিছত ব্ৰহ্মপুত্ৰ নদীও কিন্তু এনেকুৱা লেতেৰা হলে দেখা পালে আৰু তুমি কিন্তু আচৰিত নহবা আৰু যিটো হাৰত মানুহ জনসংখ্যাৰ লগত যিটো হাৰত মানুহৰ যিটো প্ৰদূষণ সেই প্ৰদূষণটো বাঢ়িছে, যিটো হাৰত মানুহে মানে একো গুৰুত্ ত্ব নোহোৱাকে একো নোচোৱাকে মানে প্লাষ্টিক বা অনান্য যিবিলাক জাবৰ-জোথৰ যিকোনো বস্তু হওক মানে নদীবিলাকত পেলোৱা হৈছে বা তোমাৰ য'তে ত'তে ৰাস্তাই ঘাটে পেলোৱা হৈছে, তাৰ ফলত কি হয়, তাৰ ফলত এই যিটো বানপানী হয় আমাৰ সেই বানপানীবোৰে ক'ত লৈ যায়? এই নদীবোৰতে লৈ যায় ন! এ নদীবোৰত লৈ যোৱাৰ ফলত যিটো হাৰত মানে এই পানী - পানীত থকা আৰু জীৱ বিলাকৰ যিটো ক্ষতি হৈছে সেই ক্ষতিটো মানে অ - অসংকীয় আৰু মানে সেই ক্ষত তিটো তোমাৰ যিমানে বাঢ়িব সিমানে আমাৰ যিবিলাক অ - প্ৰানী আছে আৰু বা তোমাৰ জীৱ আছে সেই জীৱ বিলাক কিছুমান থাকে ন' জীৱ যি - যি এই ধৰি লোৱা তোমাৰ শিহু মাছে, শিহু মাছ চোৱাচোন এতিয়া আগতে কিমান আছিল এতিয়া আৰু তোমাৰ শিহু মাছটো ব্ৰহ্মপুত্ৰ নদীত নোপোৱা হৈছে। ত' সেইবিলাক আৰু - আৰু সেইবিলাক তোমাৰ মানুহৰে মানে চিকাৰো কৰে ন' কিছুমানে অ মানে চোৰাং চিকাৰী বিলাকে ত' সেইবিলাকৰ কাৰণতটো বহুতে মানে এ - এইবাৰ জীৱন নোহোৱা হৈছে আৰু এই প্ৰদূষণৰ ফলতো বহুত জীৱ মানে নোহোৱা হয় মাছ বা তেনেকুৱা আৰু নোহোৱা হৈ যাব তোমাৰ মাটি প্ৰদূষণটো কেনেকুৱা মাটি প্ৰদূ্ষণটো তোমাৰ গুৱাহাটীত কবলৈ গলে মাটি তোমাৰ নাপ - নোপোৱাই যেন গুৱাহাটীত চকলো চুমাৰ পকিয়ে দূহুন। মাটি প্ৰদূষণটো তোমাৰ সেই হৈছে আৰু দিয়াচোন গুৱাহাটীতটো এতিয়া বাৰু তুমি অট্টালিকাই দেখিবা ছাইৰো সহাই, গছ গছনিতো দেখিব নাপাবায়েটো, গছ ছনি নেদেখিলে কতনো তোমাৰ প্ৰদূষণ ৰোধ হব। প্ৰদূষণ আৰু দিনক দিনে বাঢ়িয়ে যাব দিয়া আৰু তোমাৰ মাটি প্ৰদূষণ কবলৈ গলে সেয়ে দিয়া আৰু এই প্লাষ্টিক পেলোৱা, প্লাষ্টিকটোতো জানাই তুমি মানে সেই নহয় আৰু মানে সে মানে মা মাটিৰ লগত মিহলি হৈ নাযায় মানে বছৰ বছৰ যুগ যুগ ধৰিও মাটিৰ লগত মিহলি হৈ নাযায়। বাকী অন্য যিবিলাক বস্তু আছে সাধাৰণ কাগজ হওক বা অন্যান্য যিবিলাক আছে এইবিলাক বাৰু অ মাটিৰ লগত বিলিয়ে নাযায় কিন্তু এই - এইবিলাকতো নহয় ন' প্লাষ্টিকটোতো চিৰ জীৱন থাকিব আৰু তুমি দেখিবাই যে আমাৰ গুৱাহাটীৰ কিছুমান চাইড যে এই প্লাষ্টিকৰ যিবিলাক এই যিবিলাক দম দেখিবা, প্লাষ্টিকৰ দম বা অন্যান্য এই বিলাক তাৰে পৰা যিটো প্ৰদূৰষণ বা তাৰে পৰা যিটো গেছ নিৰ্ঘিত হয় সেইবিলাকটো আমাৰ যিটো প্ৰ - অ - পৰিৱেশ আছে পৰিৱেশতটো বিনিষ্ট কৰিছে ন' বাকী বায়ু প্ৰদূষণনো কি ক'ম তোমাক বায়ু প্ৰদূষণ সেয়ে দিয়া আৰু আমি কল কাৰখানাৰ পৰা তুমি ওলাই ধোৱা, গাড়ী মটৰৰ পৰা ওলোৱা ধোৱা, সেইবিলাকে আৰু। এইবিলাকে বায়ু বিলাক প্ৰদূষণ কৰে আৰু। তাৰ ওপৰত কিমাননো ক'বা আৰু এইবিলাক তাৰ ওপৰত কিমান নো কবা আৰু, এইবিলাক ক'বলৈ গ'লে শেষ নাই আৰু, মানুহ বিলাকো তোমাৰ অ গুৰুত্ব মানে, গুৰুত্ব নাই আৰু মানে য'তেই পায় ত'তে বস্তুবিলাক পেলাই থাক, আমিয়ে ধৰিলো আমি-আমি নিজৰে এটা গুৰুত্ব নাই, আমি কৰ'বাত ধৰি লোৱা বস্তু বিলাক পেলাওঁ, প্লাষ্টিক বিলাক যতে-ত'তে পেলাওঁ, আমাৰ কলেজৰ চাইডত চাবাচোন এই দোকানখন যে আছে তাতে তোমাৰ কিমান বস্তু বিলাক পেলাই, প্লাষ্টিক বিলাক পেলাই, তাতে মইতো দুই এজন কৈছোয়ে যে ডাষ্টবিন পেলাবি নাই, এই কিনো একজনে কৰিলে কি হয়, সেনেকে কয় আৰু ত সেনেকুৱা দিয়ে আৰু ক'বলৈ গলে মানে, মানুহৰো ইমান এটা গুৰুত্ব নিদিয়ে আৰু এইবিলাক ক্ষেত্ৰত, মানে কি হ'ব ন এনেকুৱা হ'লে আৰু এজনে অলপহে প্লাষ্টিক এনেকুৱা আৰু বাকী হ'ব দিয়া নহলে, কিমান ক'বা নো, যিমানে ক'বা, সিমানে দুখ লাগিব আৰু
তাকেই-তাকেই, দিয়া আজিলৈ এৰিছো দিয়া।
অ, দিয়া।
উম